অঁ আপোনাৰ কি খবৰ
খবৰ ভাল আৰু আপোনাৰ কি খবৰ?
ভাল দিয়ক বাকী ঘৰৰ পৰিয়ালবৰ্গত কেনেকা থাক নে চলি আছেনে?
অ ঘৰত এনে চব ভালে চলি আছে এনে।
অ ভাল চলি আছে ন। হয় হয় হয়। এতিয়া টো মই পঢ়ি আছিলো কন পঢ়ি কেনে উঠিছা আপুনি?
অ পঢ়ি আছিলে ন মই মানে এতিয়া একো কৰা নাই মানে ঘৰতে আছিলো মানে। যিহেতু মানে গৰম দিছে বহুত সেইকাৰণে মানে গা পা ধোলো মানে
নাই নাই গৰম বেছি হওক বা ঠাণ্ডা হওক পঢ়িবতো লাগিব যিহেতু জানে আজিকালি টো এ যোকে আমাৰ মানে পঢ়াটো লৈ কিমান মানে হেৰি হৈ গৈছে আজিকালি মানে পঢ়া নহলে মানে একোৱে নহয় এনে বুজিছে নে নাই। তে পঢ়াটো মানে আজিকালি হ'বই লাগিব যিয়ে নহক।
উম পঢ়াটো হ'ব লাগে সেটো হয় মানে কিবা না নাথাকিলে মানে কি? কিছুমানে আশা কৰে মানে প পঢ়ালৈ আশা কৰে মই। এটা চাকৰি পাম ভাল চাকৰি পাম কিন্তু সেইটো লৈ আ আশা কৰিব নালাগে কিন্তু পঢ়া আমাৰ নিজৰে দৰকাৰ মানে আমি পঢ়িলে আমি নিজে এটা বস্তু মানে
হয় হয় আমি যে ঠিক কথা কৈছা আমি যে শিক্ষা যেনেকুৱা ধৰি লওক লাভ। সেই শিক্ষাটো আমি এইটো আশাত লাভ কৰো যে এই শিক্ষাটো কৰি কেনে আমি ধৰি ল কিবা এটা চাকৰি পাম বা কিবা এটা ধৰি লওক আমি ভাল জব পাম কিন্তু সেইটোৱে লৈ কি শিক্ষাত কি তাতেই নেকি সীমিত তাতেইতো সীমিত। নহয় শিক্ষা আমি শিক্ষা এটা গ্ৰহণ কৰো তাৰ পৰা আমি খালি চাকৰিৰ কাৰণে নহয় যিহেতু আমি নিজৰ। জ্যক্তি গত এটা জ্ঞান নিজৰ এটা মানে ধৰি লওক নিজৰো এটা মানে জ্ঞানৰ নলেজৰ কাৰণেও আমি শিক্ষাটো জৰুৰী হয় আমাৰ কাণে খালি সেইটোয়ে বুলি নহয় যে আমি শিক্ষা। কিন্তু সেইকাৰণে আমি গ্ৰহণ কৰিছো খালি আমি আপোনাৰ ধৰি লওক চাকৰিৰ কাৰণে শিক্ষাটো আমাৰ বহুত দিশ শিক্ষতে প্ৰয়োজন আৰু শিক্ষাটো দে আমি নিজৰ জীৱনত আগুৱাই যাব পাৰিম। শিক্ষা নহলে আজিৰ জীৱনত বা আজিৰ যুগত। একোৱে নাই তে শিক্ষাটো মানে আমাৰ কৰিবই লাগে এইটো মানে ক কৈ ক মানে শিক্ষাটো মানে আমাক সমাপ্ত কৰিবই লাগে গ্ৰহণ কৰিবই লাগে। উ
হয় আপুনি ঠিকেই কৈছে মানে এনেকুৱা মানুহ আছে অকল মানে। হয়। চাকৰিৰ কাৰণে বা জবৰ কাৰণেও মানে মানে পঢ়িয়ে থাকে মানে আগলৈ মানে বহুত মানে আপুনি সে শিক্ষাটো মানে গ্ৰহণ কৰিয়ে থাকে পঢ়িয়ে থাকে পঢ়িয়ে থাকে।
হয়
আই এইটোয়ে কব তেতো অকল চাকৰিৰ ক্ষেত্ৰতো নহয় শিক্ষা মানে আমাৰ বহুতে লাগে আৰু
কে কি কিছুমান আপোনাৰ এনেকুৱা আছে যে মানে অকলেতে মানে পঢ়িব কিতাপ এটা পঢ়িব ক'লে মানে কিবা ডাঙৰ ডাঙৰ পৰীক্ষা আছে যোনবিলাক ইউ পি এছ পি ইউ পি এছ চি একযাম আৰু অসমতে এ ডি আৰ ই একযাম মানে অকল মানে
নীট আছে
হয় হয় সেইটো আছে মানুহ অকল মানে পৰীক্ষাৰ কাৰণে পঢ়ে মানে কিছুমান এনেকুৱা আছে মই ক'ব খুজিছো মানে পৰীক্ষাৰ কাৰণে অকল পঢ়িব নালাগে বা এনেকুৱা মানে শিকিব নালাগে পৰীক্ষাৰ কাৰণে মানে। সবৰ ক্ষেত্ৰতে মানে কি কওক মানে সব কিতাপে পঢ়ি যাওঁ
হয় সেইটোয়েতো মই কৈছো যে শিক্ষাতো খালী মানুহে মানে আজিকালিৰ বিদ্যাৰ্থীসকলে এইটোৱে ভাবে বা আজিকালি মানুহে সেইটোৱে ভাবে মানে সিহঁতৰ বিচাৰ ধাৰাটো এইটোৱে যে শিক্ষটো কালি এটা যে মূল ধাৰণা কৰি লৈছে হেনতে যে শিক্ষাটো আমি কেনে কৰো যে আমাৰ পৰীক্ষা ভালকে পাছ কৰিব লাগে আৰু পৰীক্ষা পাছ কৰি ভাল চাকৰি আমাক অৰ্জন কৰি অৰ্জিত কৰিব ল কিন্তু তাতেই শিক্ষাটো সীমত হয় জানো শিক্ষাৰ মাধ্যমেৰে আমি বহুত বহুত জাগাত আমি জয়জিত কৰিব পাৰো হয়নে নহয় খালি আমি যে মানে ভাল চাকৰিৰ কাৰণেই পঢ়ি আছো এই ধাৰণাটো যে মোক মোৰ হিচাপে ভুল হয় সঁচা কথা কব গলে মই আজিলৈকে যিমান ঠিক শিক্ষা গ্ৰহণ কৰিছো মই খালি চাকৰিয়ে হওক বা ধৰি লওক এ এক্সাম পাছ কৰা পৰীক্ষা পাছ কৰাৰ কাৰণেই মই শিক্ষা গ্ৰহণ কৰো কৰা নাই মই শিক্ষা গ্ৰহণ কৰিছো মই একজামো পাছ কৰিছো পৰীক্ষাও পাছ কৰিছো পৰীক্ষাটো ছ মই চাকৰিও পাইছো কিন্তু কথা হ'ল কি যে মই শিক্ষা গ্ৰহণ কৰি কেনে মই সমাজত বাদ বিচাৰ ব্যৱহাৰ এইবিলাকো শিকিছো মানুহৰ লগত কেনেকা ব্যৱহাৰ কৰিব লাগে কেনেকা কথা বত পাতিব লাগে আচৰণতটো কেনেকা হব লাগে অ নিজৰ ভাষা শব্দ কেনেকা হব লাগে সেইটো মই মানে শিকিছো সেইটো দি মই এই শিক্ষা দি এইটো লাভ কৰিছো। কাৰণ ম মানুহে তটো পঢ়াটোতো পঢ়ি লয়। শিক্ষাটো গ্ৰহণ কৰাটোতো কৰি লয় কিন্তু এটা আৰু। টা কথা শিক্ষা দি আমি এইটো। এইটোও জান শিকিব পাওঁ যে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কেনেক কথা পাতিব লাগে কেনে। কেনেকা বাট বিচাৰ কৰিব লাগে কেনেকা মানে ধৰি লওক আচৰণটো ব্যৱহাৰটো থ'ব লাগে আমি আমি আজি বি এ পাছ কৰিছোঁ ডিগ্ৰী পাছ কৰিছোঁ আমি এল এল বি কৰি আছো বা যি কৰিছো কিন্তু আমি যদি এটা মানুহৰ লগত ভালকে ব্যৱহাৰিক কৰিব নোৱাৰো তে সেই শিক্ষা জানো সাৰ্থক শিক্ষা হয় জানো
হয়টো শিক্ষাৰ মানে মূল্য নাই
সেইটো শিক্ষাৰ মূল্য নাই
এনে আপুনি এনে কি কি কি পঢ়ি আছে নেকি বা
এতিয়াতো মই আপোনাৰ ডিগ্ৰী কৰি আছো
অ ডিগ্ৰী কৰি আছে মানে কোনটো স্নাতক ডিগ্ৰী নি কি
অঁ স্নাতক স্নাতকোত্তৰ ডগ্ৰী কৰি আছোঁ
অ মানে কি কৰি আছে আপুনি স্নাতক ডিগ্ৰী
মই হেৰি আপোনাৰ এডুকেশ্বনত মোৰ মেজৰ আছে মই হেৰি এইটোতে কৰি আছোঁ
মানে এডুকেচন মানে আপুনি বি এ বি এ পঢ়িছে ন
হয় হয় বি এ পঢ়িচো সেইটোৱে আৰু শিক্ষা আজিকালিৰ যুগত বহুত দৰকাৰী শিক্ষা দিশলেটো চাকৰি হয় চাকৰিও গ্ৰহণ কৰা হয় চাকৰিও আমি পাওঁ এইটো বহুত ভাল শিক্ষা দী কিন্তু মানুহৰ লগে লগে বৱহাৰ পাতি বিচাৰ বা ভাব বিচাৰ এইবিলাক চব আমাক মানে ভালকে জানিব লাগে শিকিব লাগে
হয়।
সেইটোোৱে বেছি দৰকাৰী। মোৰ কাৰণেতোক। শিক্ষা চব ফালেদিয় মোক মানে শিক্ষিত কৰিছে। খালি একফাল দিয়ে নহয় যে চাকৰিয়ে পালো বা পৰীক্ষাতে উত্তীৰ্ণ হল মোক শিক্ষাই। চব চাৰিওফালে দিয়ে মোক মানে শিক্ষা দিছে।
অ শিক্ষাটো লাগে সেইটো সেইটো মানে দৰকাৰ সেইটো মানে। আগতে ধৰক মানে এনেকুৱা আছিল মানে। শিক্ষাতটো মানে ইমান মানে ই নাছিল মানে বুজি পোৱা নাছিল মানে মূল্য নাছিল আগতে আৰু এতিয়া মানে সি ততে এনেকুৱা লাগে মানে। যিমান আপুনি পঢ়ে তাকো আপোনাক পঢ়া বুলি গণ্য নাপায়।
হয়, হয় আগতে শিক্ষাৰ মূল্য় আছিলে আগতে শিক্ষাৰ। সন্মান আছিল আগতে শিক্ষাৰ মান সন্মান আছিল আগতে মেট্ৰিক পাছ কৰি ললেও শিক্ষাটো। মানে বহুত শিক্ষা বুলি জনা যায় আজিকালিতো ডিগ্ৰী কৰি ললেও বে। হাই ছেকেণ্ডাৰী পাছ কৰি ললেও শিক্ষাৰ ইমান মূল্যৰ নাই মানুহৰ চকুত। মানুহৰ চকুত মূল্য আছে ত খালি চাকৰি।
হয় সেইটো হয়। এতিয়া মানে যুগটো আপোনাৰ কেনেকুৱা হৈছে এতিয়া যগটো হৈছে মানে প্ৰতিযোগিতাৰ যুগ হৈছে আপোনাৰ।
হয় আজি আজিকালি মানে স সেইটো আৰু চেলেঞ্জ।
উ হয়। মানে তাৰ কাৰণত মানে আজিকালি চাকৰিও নাপায় সিমান। ধৰ এশৰ ভিতৰত হাই চলি বি। পঁচিছ তেনেকুৱা চাকৰি পায়।
সেইটো আপুনি একদম ঠিক কথা কৈছে।
গতিকে অকল আমাৰ আমি আমি যে অকল কিতাপ। পঢ়ো আমি কিতাপে অকল পঢ়িব নালাগে কিতাপ বোৰ্ত। ত আমাৰ স্কুলত পঢ়া। এতিয়া এতিয়াৰ যুগত এনেকুৱা হৈছে যে নতুন নতুন
হয় হয় হয় হয় হয়
মানে কোনো মানে জবো নিদিয়ে আপোনাৰ কোনো মানে পদ্ধতি আপোনাৰ চাকৰি নহয় আপোনাৰ স্কিল আছে যদি মানে চব আছে আপোনাৰ মানে যি। নপুনি চাকৰি কৰি।
শিক্ষাই খালি এটা দিশৰ পৰাই নহয় মোক বহুত দিশৰ পৰা সহায় কৰিছে। খালী বোলে নহয় এটা দিশৰ পৰাই শিক্ষাই মোক সহায় কৰিছে সেনেকুৱা নহয়। মোক বহুত দিশৰ পৰাই শিক্ষা গ্ৰহণ কৰিছে চাকৰি পাতিয়ে। বাৰু আজিলৈকো চাকৰি হোৱা নাই চেষ্টা কৰিছো। কিন্তু আপুনি ধৰি লওক আচাৰ ব্য্ৱহাৰ এইবিলাক দি সহায় কৰিছে মানুহৰ লগত কেনেকে কথা পাতিব লাগিব। সেইটো দি সহায় কৰিছে কৰবাত ধৰি লওক। আজিকালি থাকে ন বহুত বুঢ়ী মানুহ থাকে বহুত এনেককাা বয়স্কৰ মানুহ থাকে যে ইমান। মানে নাজানে আগ যুগৰ মানুহ। কিবা এটা ধৰি লওক আহ কিবা এটা লিখিব নাজানে কিবা এটা ফৰ্ম এটা ফিল আপ কৰিব নাজানে। কিন্তু যিহেতু মই শিক্ষা লাভ কৰিছো মই কেতিয়াও সংকোচ নকৰো যে সেই মানুহজনক হেল্প কৰিবৰ কাৰণে। সেই বুঢ়ী মানুহটো মই তাই তাই যদি মোক ক কয় যে এইটো মোক কৰি দিয়া ভন্টি। মই কৰি দিম। হয়নে নহয় শিক্ষাটো খালি যে মই নিজৰ কাৰণেই শিকিছো সেনেকা নহয়, মই এনেককা শিকাই শিকিছো যি। শিক্ষা মই মানুহক বিলাব পাৰিম সেই শিক্ষাই শিক্ষা হৈছে, যদি আজি মই শিক্ষাটো জানি কিনে মই। নিজৰ ওপৰতে ভিত্তি কৰি থৈ দিওঁতে তেতিয়া হলে নহব না মই যে শিক্ষা। শিক্ষা শিকিছো বা শিক্ষা মই গ্ৰহণ কৰিছো সেই শিক্ষা দি যে মই মানুহক সহায় কৰিব পাৰিম ছো সেইটো এটা কথা হয়।
হয় বুজি পাইছো।
সেই শিক্ষা দি যে মই মানুহজনক সহায় কৰিব পাৰিছো সেইটো এটা কথা।
হয় হয় আৰু এইটো আপুনি এইটো শিক্ষা ব্যৱস্থা মানে কিয় মানে আটাইতক গুৰুত্বপূৰ্ণ বুলি মানে গুৰুত্বপূৰ্ণৰ কা কাৰণ টো আপু ক'ব পাৰিব?
মোৰ কাৰণে যে গুৰুত্বপূৰ্ণ কাৰণ শিক্ষাটো এতিয়া বৰ্তমান যুগত সেইকাৰণে হৈছে যিটো আজিকালি শিক্ষা নাথাকিলে মানে ক'তো মানে স্থান নাপায়। মানে সেনেকা স্থান নহয়, মানে কিবা এটা আপোনাৰ চাকৰি জব পাত টাইম জবৰ কাৰণেও আপোনাক শিক্ষাটো বিশেষকৈ লাগেই। আজিকালি এনে ইণ্টাৰনেটৰ যুগ আজিকালিটো চব চব অনলাইন কাম। আমি যদি শিক্ষাটো গ্ৰহণ নকৰো ত আজিকালি টো চব অনলাইন কাম হৈ আছে, আজিকালিতো অফলাইন কাম কাম নহয়। আজিকালিটো গোটেই অনলাইন কাম স্কুল কলেজ চব জাগাত অনলাইন হয় নে নহয়? চব ব জোগাতে ইণ্টাৰনেট চলে। সেইটোয়েত মোৰ হিচাপে গুৰুত্বপূৰ্ণ হয়গৈছে সেইকাৰণে হয় যে শিক্ষাটো আমাক গ্ৰহণ কৰিবই লাগে, বেছি বেচিছে বেছি কমছে কম শিক্ষা যে আমাক মেট্ৰিক পাছ হলেকও ঘূৰি ললেও আমাৰ কানে বহুত সহায় যোগ্য হয় সেইটো।
উ বহুত সহায় আৰু ভাল ভাল বেয়া মানে দুইটা মান জানিব পাৰো?
ভাল বেয়াও সেইটোয়ে শিক্ষাটো কেতিয়াও বেয়া হব
আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ আছে মানে এতিয়াৰ যুগত মই কৈছো আগলৈ নাচ
মানে এতিয়াৰ যুগতো মই নকওঁ মানে এতিয়াাৰ যুগ বুলি নহয় শিক্ষা যেনেকাই নহওক লাভ কৰিব লাগে বুজিছে সেইটো হয় আচল কথা। আৰু ভালকে লাভ কয় সেই আৰু ভালকে লাভ কৰিব লাগে সেইটোয়ে দিয়ক আপোনাৰ লগত কথা পাতি বিশেষকে বহুত ভাল লাগিলে আপোনাৰো মন্তব্য শুনি ভাল লাগিলে।
উম হয় হয় আপোনাৰ লগতো ভাল লাগিছে ধন্যবাদ।